হেল্ল' আহ
কি কৰিছা অ মই আছো দিয়া
অ অ
বহি আছা অ খালো তুমি
খালো ময়ো
আহ
বাকী খবৰ ভাল
খবৰ আছো দিয়া ইমান ভাল নহয় স্বাস্থ্যটো
উ তোমাৰ হৈছে
অ এইয়া তোমাৰ জ্বৰ কাহহ চৰ্দি মূৰৰ বিষ
অ এই ব বতৰটো চাগে বদলাৰ কাৰণে এনেকুৱা হৈছে নেকি
অ নাজানো আৰু
হয়
উম
গা পা ধুৱ হৈছে যে গৰম পৰিছে
উম অ এই গৰমৰ কাৰণে তোমাৰ
আকৌ বৰষুণো দিয়ে গৰমত গা ধুৱা যায়
আহ
কালি উ মোত এনেকুৱা আছিলে
আহ
কালি মূৰটো ধুই দিছিলো মূৰটো ধুই দিয়াৰ পিছত ফেন ললো বতৰটো আবেলি অলপ দি আবেলিহে ৰ'দ দিছে। আগবেলা এই বতৰটো ঠাণ্ডা হৈ বৰষুণ পৰিছিল যে কালি। তাৰপিছত চোন বিষ হৈ আহিছিলে।
অ। তোমাৰ মানে কেনেকুৱা আজি পৰিৱেশটো তেনেকুৱা হৈ গৈছে ন চবফালে ধূলি উম, ধূলি বালি নাকত সোমাই। তে স্বাস্থ্য ওপৰত ভালে থাকিব আৰু। চবৰে এনেকুৱা একেই বেমাৰ।
সেইটো হয়। বৰষুণ পৰিলে বোকা হ'ব এনে ধূলি।
উম।
বাকী টেবলেট টেবলেট খাইছে নে নাই?
খাইছো।
আৰু গৰম পানী সেনেকে যে কিবা ভৰি চৰি যে ধুৱে গৰম পানীয়ে।
অহ।
সেইবিলাক
হে কৰিছো কৰিছো। গৰম পানী দি সেইটো কৰা নাই কেনেকে কৰে বা?
গৰম পানী গৰমাই ল'বা। অলপ কাপোৰ চাপোৰ। কাপোৰ চাপোৰ ধোৱা ধোৱা বাল্টিখনত অলপ পানী অলপ ল'বা মানে অলপ কুমীয়া ইমান কুহুমীয়া নহয় আৰু যাতে ভৰিখন দিলে অলপ ভাল লাগে। হ'ব পাৰা।
চে উম, হাচি আহিছে কোৱা।
অ', সহ্য কৰিব পাৰা মানে? অ', অ', সহ্য কৰিব পাৰা গৰম পানী অলপ ল'বা তাতে নিমখ অকমান দিবা। ত ভৰিখন অকণ সময় দি থ'বা। এই গৰম ভাৱটো যে সোমাই যাব। তোমাৰ চৰ্দিটো ভাল জ্বৰটো নামি তেতিয়া হে যাব।
অ অ আজিকালিতো উম
মিঠাতেল দি ভুই মালিচ কৰিবা মদ ল'বা তালুখনত লগ'বা
আজিকালি স্বাস্থ্য চবৰে মানে আজিকালি স্বাস্থ্যটো একেই ন মানে পৰিৱেশটো কাৰণে চবৰে স্বাস্থ্য় বেয়া হৈছে।
অ সেইটো হয়
উ ধূলি বালি তাতে তোমাৰ বৰষুণৰ পৰিমণতটো কমি গৈছে ন চব ফালে ধূলি কতো যাব নোৱাৰি।
ৰদতটো বেছি দিছে মানুহে গা ধইছে। ঠাণ্ডা পানী খাইছে ঠাণ্ডা বস্তু খাইছে এতিয়া গৰমত তো গৰম গৰম পানী খাব নোৱাৰি বা গৰম উ ঘৰলে যাওঁ বুলি ক তুমি আহিলে স্কুলত আহিলে গাটো কিবা লাগি আহে বোলে ঠাণ্ডা লাগে খাওঁ দে দহ টকা দি সেনেকুৱা নিচিনা হয়।
স্বাস্থ্যৰ প্ৰতি মানে বহুত হানিকাৰক দেই এই ঠাণ্ডাটো মানুহে এনেই গৰম। টো নাইকিয়া হওক বুলি খাই কিন্তু এইটোৱে যে বহুত ক্ষতি কৰে। তাত তোমাৰ বহুত উ ৰাসায়নিক বস্তু থাকে বহুত বেয়া আৰু মানে এই ত তোমাৰ বহুত তোমাৰ ৰাসায়নিক বস্তু দি দিয়ে ন এইটো খাব নালাগে আচলতে এ কিছুমান কিছুমান কিছুমান সৰু ল'ৰা ছোৱালী চাবাচোন তোমাৰ খালি হেৰি লাগে ইহঁতক খালি হেৰি লাগে। ইয়াৰ ঠাণ্ডা লাগে বা আইচ ক্ৰীম লাগে এই অ ঠাণ্ডা লাগে আইচ। ক্ৰীম লাগে দেখোবা বহুত বেয়া।
এতিয়া হেৰি
তুমি খাব মন গৈছে তুমি কিবা খাব মন গৈছে তুমি হেৰি কৰা তুমি ঘৰতে য কিবা খিনি ৰস উলিওৱা কিবা ফল মূলৰ কিবা ৰস চস উলিয়াই সেইটোয়ে খুৱোৱা কিন্তু এই কিনা বোলে এইবিলাক কিবাখিনি এ আমৰ যুজ ও ও ও
তাকেতো এই আমি যে মেংগ' যুছ বুলি যে খাওঁ তাত জানো মেংগ থাক নাই মানে আম থাকে থাকে জানো আমটো নাথাকে ত মেংগ বুলি কয় ত ফুড কালাৰ বুলি মানে এটা ৰং দি দিয়ে ন খাদ্য ৰংটো দি দিয়ে সেইটো দিয়ে তাৰপিছত মিঠাটো হ'ব কাৰণে চেনি দিয়ে তাৰপিছত বস্তুতটো বেছি দিন যা তে থব পাৰি পেকেটত সেইটো কাৰণে কিবা কিবা ৰাসায়নিক বস্তু দিয়ে অ ৰাসায়নিক বস্তু দিয়ে
উম তাৰ উপৰিও তাৰ উপৰিওতো তোমাৰ হেৰি কৰে ন তাত তোমাৰ যোনটো আমৰ যোনটো গোন্ধ সেইটোও দি দিয়ে তেতিয়া সকলোৱে উম সেয়াই বহুত সাস্থ্যৰ কাৰণ বহত অপকাৰ কৰে আজিকালি সৰু ল'ৰাছোৱালী মই তোমাৰ মই তোমাৰ খাইছিলো তোমাৰ মানে মই উ সেই জান জানো যে এইবিলাক চব তেও মানে খোৱা যায়গে ইমান গৰম
অ সেইটোৱে আমাৰ ভুল
জানি বুজিও মানে কোৱা যায় কে
সেইটোৱে আমাৰ ভুল
উম এতিয়া চৰ্দি কাহচোন সেইবোৰ সেইবোৰৰ পৰাই হৈছে অহ অহ ওহ হাচচি উম হে তোমাৰ এ হেৰি আজিকালি সৰু ল'ৰা ছোৱালীবোৰে আকৌ সেয়া নিদিলে আকৌ ঘৰলৈয়ে নাহে ক বা দোকান এখনত গ'ল বোলে ঘাটত চিপছৰ পেকেট এটাকে হওক লাগিলে কিবা ঠাণ্ডা এটাকে হওক হা দিবই লাগে তেতিয়াহে আৰু ল'ৰা ছোৱালীৰ উম আমাৰ আমাৰ আছে আমাৰ ঘৰতে আছে খি খালি বাহিৰ বস্তু খাই ঘৰৰ ভাত ব ভাতটোোন এটা গিলা নাযায় খালি বাহিৰৰ বস্তু লাগে সেইবোৰ খাই খাই এতিয়া পেটৰ বেমাৰ তাকে ডক্তৰকেইতিয়া ট্ৰিটমেণ্ট লৈ আছে
অ এতিয়া এই মাও এই হেৰিলৈ গৈছিলে এই অলপ ওলাই গৈছিল ওলাই যাওঁতে মানুহ এজনী পালে
উম
মানে বোৱাৰি আছে লৰা এটা আছে সৰু
উম
চাৰি বছৰ স্কুলৰ নাম লগগাই দিিয়ম অব বখ সি যেে ওলাই গ'ল ঘৰলৈ আহোতে একেলগে আহিছে যে মাৰ লগতাত গাড়ীত গাড়ীখনত ক পছৰে হেৰি তাক বোলে এদি এদিনত বোলে দুখ এশ টকা ডেৰশ টকা মানে চিপছ চকলেট মানে তুমি ঠাণ্ডা এইবিলাক ক ডৰশ টকা লাগে এদিনত
এদিনত তেনেকে তেনেকুৱা হলে কি হব উম
বাপা ইনকাম কৰে কিমান খাইছে অ কেইদিনমানৰ আগতে কিবা পেটৰ কিবা অপাৰেচন কৰি আনিছে দে
উম তাকেই উম উম ঘৰৰ অভিভাৱ অভিভাৱকসকলে আছে আচলতে এইবিলাক ক্ষেত্ৰত অকমান চকু দিয়া উচিত
অ সেই কান্দি কান্দি উতটা পিত মাকে বোলে উপায় নাপায় লেচুকে কিনিবিলে
আহ
তাৰপিছত লেচু খালে লেচু খাই কৰি আকৌ তাক বোলে আহোতে আকৌ ঠাণ্ডা ঠাণ্ডা লাগে ন কিছি লাগে জানো কান্দি কান্দিয়া অছ
অ
চ দিবা
আহ উম উম
পলিল স্বাস্থ্যতো অলপ বেছি কোমল হৈি ন হৈ থে ন সিহঁতৰ লগতে বেমাৰে
উম উম উম সেইটো হয় বাৰু তুমি এনে এইবিলাক খোৱা নে নোখোৱা বাহিৰৰ বস্তু
বাহিৰা বস্তুে মই তেনেকে নাখাওঁ ঘৰতে খাবলৈ গ'লে ঘৰত খাওঁ কিন্তু মেগ মেগীটো আনো মেগী মেগী টো খাওঁ এই আজিকালি
উম উম সেইটো সেইটো বেয়া বস্তু দেই বেয়া বস্তু বহুত বেয়া বস্তু
উ সেইটো সেইটো খালে বোলে শকত হয় কিবা ফেটচ আছে তাতে আৰু কিবা কিবি আছে
পেট শকত হয়তো নহয় শকত নহয় এইবিলাক তমাৰ এনেই পেটটো ফুলি যায় কিন্তু সয়া পেটৰে অসুখ হয়গৈ তোমাৰ হেৰি হয় মেগী তোমাৰ কি সেইটো হজম নহয় নহয় বস্তুটো
খাই কিন্তু বৰ ভাল পাওঁ মই এইটো
অ সেইয়াই ন মানুহে আচলতে জানেই যে এইটো বস্তু আমাৰ শৰীৰৰ বাবে উপকাৰী কিন্তু তেওঁ মানে সেইটোয়ে সেইটোয়ে গ্ৰহণ কৰে
আহ
উম উম উম
মোক খুৱাৰ মানুহ বিলাক মৰি যায়।
অঁ অ
মই ঘৰতে বনাই খাওঁ খা ন গ'লে বোলে এতিয়া খা বন গ'ল কিবা অলপ মানে চালা তালাদ
অ অ অ গম আছে
খাও মন গ'ল মম বনাল ঘৰে তাৰপিছত কে ফ্ৰাই বুলি কয় সেয়া সেয়া খাব মন গ'ল ঘৰতে বস্তু এই বনাওতেো কিমান অকমান কষ্ট হয় কিন্তু তাত খোৱাতকেতো মই নিজে ঘৰ এটা চাফ চিকুণকে বনাই খোৱাই ভাল ন
উম উম
সেইকাৰণে মই ঘৰতে বনাই খাওঁ চবিদা হয় কি অমান মানে কষ্ট হয় আৰু অকলে অ কলে নালে
আহ আহ
টাইম লাগে সময় লাগে বেছিকৈ সময় মই যদি খাব লগীয়া খাব লাগে পাঁচটা বাজিত মই খাব লাগে ছটা বাজিত মানে বনাই কৰি চব কৰি খ মে খাব লাগে যে